অ, ভাল নে।
হেল্লৌ' শুনিছা নে।
অঁ ভালনে, অঁ মই শুনি আছো শুনি আছো মই।
শুনিছা নে নাই?
মই শুনি আছোঁ। শুনিছানে।
হেল্লৌ'
অঁ, মই শুনি আছো।
কি কৰিছা?
এয়া বহি আছো এনেই, তুমি?
আঁহ।
মই বহি আছো এনেই, তুমি?
কি কৈছা মই একো শুনাই নাই।
মই বহি আছো তুমি শুনিছানে
হেল্ল'
অ অ
অ ৰা শুনিছে নে
মই শুনি আছোঁ
এই তোমাৰ মাতটো ভালকে অহাই নাই মোৰ ইয়াত
শুনিছানে শুনিছান নাই অ শুনি আছো
শুনিছা নাই
শুনি আছোঁ মই
এতিয়া ম নাইশুনা ক
ম শুনি আছো মই ইয়া বহি আছো এনে তুমি
কি কৈছা
মই বহি আছো এনেই তুমি কি কৰিছা
হেল্ল'
মই বহি আছো এনেই তুমি
হেল্ল'
মই বহি আছো বোলো
হেল্ল'ও
শুনিছান নাই অ নেট নাই যদি হটৰ্স্প লয় ল
হেল্ল'
ম শুনি আছো
শুনিছা নে
মউ শুনি আছো
অই বিজিৰ হস্পতটো অফ কৰি দিয়া অন কৰি দিয়া হস্পতটো অন কৰি দে পাছপট লিখ লাগিব হস্পতটো কোৱা নালাগে বি ৱান টো থ্ৰী কি বিজিত ব
শুনিছানে হেল্ল'
হেল্ল'ও
শুনিছা নে নাই হেল্ল' শুনিছা নেকি
এতিয়া শুনিছো তুমি শুনিছা নে নাই
অ শুনিছো ক'ত আছা
মই বিজিতৰ ৰুমত হস্পতটো লৈ লৈ এ নাই মানে
অ ভালেই নহয়
উম ভালেই বাকী তুমি ঠিকে আছা
অ অ ভালেই মোৰ মই ঘৰতে আছো বাউ
কেয়া অহা নাই দাঙকে
মই ঘৰতে আছো বাৰু।
ঘৰতে মই তোমাৰ এই স্কুলৰ পৰা আহিছো হে। হেল্ল'
কথা এটা গম পাচা নে নাই?
কি হৈছে?
আমাৰ ইয়াত ভূত ওলাইছিলে নহয়।
হেই
অ
কেতিয়া?
তাৰপিছত এ তোমাৰ তিনি চাৰিদিন মান হ'ল।
বাপৰে এতিয়া যুগতো থাকে নে?
থাকে আৰু নাথাকে বুলি ক'লে নহ'ব নহয়।
অ কোৱা শুন কোৱা কথাখিনি কোৱা কি কথা কি বতৰা।
এ আমাৰ বাঁহনি পাছফাল তোমাৰ আমাৰ গাঁৱৰে মানুহ এজনে থাম
অহ অহ
তাছত তোমাৰ মানুহজন মানে ৰাতি ফাৰ্মখন ৰখিবৰ কাৰণে তাতে থাকে আৰু। সৰু কে ঘৰ
ফাৰ্ম মানে অ তাতে মানে তেনেক চলিব কোনোবা কিবা কৈ আছিলে
অ অ তাৰপিছত এদিনা আৰু ৰা
এদিন ৰাতি তোমাৰ দৰ্জাখন তোমাৰ বাৰটা এটামান বজাত হ'ব খট খটাই আছে হেনো।
অহ।
তাৰ পিছত উঠি চালে সি কিন্তু একো দেখা নাই, তাৰপিছত আকৌ মই এদিন তেনেকে হেনো তোমাৰ পেচাব কৰিবলে আহিছে। বাহিৰত তোমাৰ এটা ওখকে ৰখী আছে নহয় ভূত।
তাৰপিছত এটা আছে তোমাৰ চাপৰ। চাপৰতো তোমাৰ বুকুতে হেনো চকু আছে, মূৰতো নাইকিয়া হেনো।
হেই।
হুম, তাৰপিছত
তেনেকুৱা ক তেনেকুৱাও থাকেনে?
অহ, দেখিছে আকৌ কৈছে আকৌ। তাৰপিছত তোমাৰ মানুটোৱে মানহটো ওলাই অহা দেখি মানে ভোতকেইটা মানে সি মানে খেদিছে আৰু দম দিছে।
অ
মানুহজনে তাৰপিছত পাছে পিছে গল গৈ গৈ অকমান দেৰি পিছত নোহোৱা হৈ গ'ল নহয়। তাৰপাছত মানুহজন তোমাৰ বাটতে পৰি আছ
ডাঙৰকে কোৱা দাংকে কোৱা কথাবোৰ।
তাৰপিছত মানুহজন তোমাৰ বাটতেই পৰি আছে আৰু।
উম।
তাৰপিছত তোমাৰ এই ইমান দিন তেনেকে পৰি পৰি দুদিনমান মানে বেমাৰেই হৈ গ'ল। তুমি চিনি পাবা যেন, হেৰি যেন মৃদুল হাজৰিকা যেন।
অ', মৃদুল অহ।
মৃদুলৰ বাপেক।
অ', এইবোলে কেতিয়া এইটো কাহিনীটো মানে বেছি দিনিয়া নহয় নেকি?
নহয় নহয়। তাৰপিছত তোমাৰ ডকটৰৰ ওচৰতো বেমাৰ বুলি দেখালেগে, কিন্তু বেমাৰ ধৰিব নোৱাৰিলে মানে।
অ', বেমাৰ-চেমাৰটো মানে এনে উলিয়াব নোৱাৰিলে মানে।
ন এনেকে, প্ৰবলেমটো পিছত গ'ম পাইছে সেইটো যেন হৈছিল যে সেইটো কাৰণে মানে মানুহজন তোমাৰ এতিয়া মৰি থাকিলে, মৃত্যু হ'ল।
অ', এইবোৰ বৰ ডাঙৰ কাহিনী দেখোন, এতিয়া নো এই বি বিজ্ঞানৰ যুগতো সেইবিলাক থাকে যে আজিহে গ'ম
সেইতো। নাথাকে বুলি ক'লে নহ'ব নহয় ন' তেনেকে, ওলাইছে যেতিয়া আছে আৰু। যেনেকে তোমাৰ ভগৱান আছে, তেনেকে ভুটো আছে।
সেইটোও হয় বাৰু, ভগৱান থাকিলে ভূটো থাকিব।
উম, তাৰপিছত তোমাৰ এদিন আকৌ দেউতাই আমাৰ দেখিছে নহয়।
ক'ত?
তোমাৰ মানে বাহিৰত প্ৰসাৱ কৰিবলে উঠিছিলে। তে আমাৰ ওচৰতে তোমাৰ, ডাঙৰ আহত গছ এজোপা নাই জানো? সেইকণতে হেনো, সেইকনতে এতিয়া আছে বাৰু, কটা নাই, কাটিব নে মানে গছ-চছ নাকাটে যে আমাৰ।
অহ।
তাৰপিছত উঠি গৈছে মানে কান্দোনৰ মাত শুনি উঠি গৈছিলে।
উম।
কিন্তু উঠি গৈ চাইচেগে, একো নাই আৰু।
অহ।
তাৰ পিছত আকৌ, আকৌ কান্দিছে, আকৌ উঠি গৈ চাইছে। তাৰপিছত কিবা এটা মানে, মতা মানুহ মানে দেখিছে আৰু। তাৰপিছত অকমান দূৰ গৈ মানে গুচি আহিলে, দেউতা শুই থাকিলেহি।
অ', মানে তালৈ নগলে, সেই নগৈ ভাল হ'ল, সেইজন গ'ল কাৰণে সেইটো হ'লগে।
উম, সেইটোৱেই। আকৌ আমাৰ ৰুমতো এদিন কোনোবাই তেনেকে খট খটাই আছিলে নহয়।
ৰুমত?
উম, লখিমপুৰৰ যে মই ৰুমত থাকোঁ।
অ', লখিমপুৰৰ ৰুমত অ'।
খট খটাই আছে দৰ্জাত কোনোবাই মই। তোমাৰ প্ৰথম দিনাখিনি ভয় লাগিছে নয় যিমান হ'লেও। কটাই চুৰিখনকে ওচলাই আনি পিনি শুই থাকিলো আৰু লাস্তত নাই তাৰপিচত আ কৌ এদিন তোমাৰ লোনাই কৈছে তাইৰ ৰুমতো তেনেকে হেনো খট খটাই আছে কোনোবাই।
অ', অ', সেইটো কাৰণে, এইবিলাক বস্তুক লৈ ক ভয় কৰিব নালাগে মানে। ভয় কৰিলে বেয়া মানে আৰু।
উম, তাতে অকলে থাকিলে মানে বেছিকে সুবিধা পায়।
অ'।
এই মানে মানে যুগাপত যেন থাকে ৰুমটো। সেই কন তাতে মানে তোমাৰ মানুহ এজনীয়ে, এ জিলা প্ৰশিক্ষণ হে তাতে পঢ়া হেয়ী, আত্মহত্যা কৰিছিলে হেনু।
সেইকনৰ আত্মাটো ঘূই থাকে বুলি কোৱা শুনিছো বাউ।
কোনে কৈছে?
শুনিছ আক। তাত মানে তোমাৰ এ মানুজন মানুহজনী মানে- মৰা পিছত তোমাৰ বেলেগ থাকিবলে আহিছিলে ন, তাছত আমনি কৰিছিলে হেনো। তাছত তোমাৰ মানুহ থাকিব নিদিয়া হল, এতিয়া আকৌ নতুনকে কিবা কৰিছে বুলি কোৱা শুনিছোঁ।
মই এইবিলাক কথা আজিহে গম পাইছো আকৌ দেই, মই ভাল গমেই নাপাওঁ এবোৰ কথা।
উ' সেইটোৱে আছে যেতিয়া ভাল আছে যেতিয়া বেয়া এনুও থাকিবই ন!
সেইটো হয়'বা আমি মানে কথা এটা হয় এইবোৰ কথা গম নাপাও মানে কেলে প্ৰথমতে এইবোলু কথা কাৰণ আমি পোৱাই নাই ন ক'তো!
উম উম, সেটোয়ে।
তুমি আমাৰ বস্তুটো যেতিয়া পোৱা নাই আমা ন, নিজৰ সন্মুখত তুমি যিদিনা পাবা সেইদিনাহে বস্তুটো বিশ্বাস কয়িব পায়িবা।
উম' উম' এনেকে নোৱাৰি বাউ, হয় কথাটো। কিন্তু যেতিয়া যোনদিনাখনি যা মুখ অগত পয়ে সিহে মানে বিশ্বাস
অ বিশ্বাহটো সেই তে তেনেকে ভগৱান আছে বুলি বিশ্বাসু তেনেকে থাকিবও পায়ে, সেইটোতো নাই বুলি ক'ব নোৱায়ে ন? লোকে প্ৰমাণ পাইছে যেতিয়া! যোনে মানে মনালে মানে আৰু নমনালে নাই আৰু সেইটো সেইটো কথাটো হ'বগে আউ।
উম, বিশেষকে তোমাৰ দুপৰীয়া বা'হ মান বজাত তাছত ৰাতি বাৱ বজাত তিনি বজা আকৌ ৰাতিপুৱা তিনি বজাৰ আগত তেনেকুৱা টাইমতে ওলাই মানে সময়তে ওলায়গে। সেইবো বছ
মানে তেওঁলোকৰ মানে এটা হেৰি থাকে সময় থাকে চাগে! আৰু তাতো এটা কথা, তাতো এটা কথা কি থাকে- তোমাৰো নিজৰ দিন-বাৰবোৰ কিবা-কিবি চাগে খেলি-মেলি হ'ব লাগিব, কাৰণ কেতিয়াও নেদেখা বস্তু এটা দেখিবলে হলেতু তোমাৰও কপালত লিখিব লাগিব ন তুমি এইটো বছ টো লগ পাবা বা তুমি এইটো বস্তু দেখা পাবা বুলি। কাৰণ চবৰেতো একে নাথাকে হয় নহ?
উম উম, আমাৰ গাঁৱত মানুহ এজন আছে নহ, তেওঁ বিৰা পোহে।
বিয়া পোহে, বিয়াতো মানে যিটো এনেকে এনে ভূতৰ নিচিনাই বাৰু? পুহিব পায়ে।
অ, পুহি পুহি মানে বুঢ়া হৈ গলগে মানে, বিৰাতো।
অ'।
এতিয়া মানে মাতবো হেনু লেবা-লেথা হেনু। তেওঁ মানে যি কিবা-কিবি হ'লে মানে চাই দিবলৈ ক'লে বস্তু-চস্তু হেৰালে চাই দিয়ে হেনো। আমি নিজে বাৰু গৈ পোৱা নাই কিন্তু ওচৰ মানুহে এনেকে গৈছে বুলি কৈছে। সঁচা বুলি কৈছে নাজানো আৰু দেই, কিমান দূৰ সঁচা কিমান দূৰ মিছা।
অ' সেইটোয়ে, এতিয়া তুমি-ম‌য়নো কেনেকে ক'ম, কিন্তু চাগে- বিৰাতো শুনিছো মানে আগতে আমাৰ ধৰা বিয়াতো কিছ আমাৰ দেউতাহতে কৈছিলে মোক ককা- হঁতৰ দিনত মানে আমাৰ গাঁৱতো তেনেকে বিৰা পুহিছিল। বিৰা পুহি মানে কি হয় মানুহক অপকাৰ কৰে মানে। কি হয় অপকাৰক উপকাৰও হয়, সেই অপকাৰ কাৰণে আমক ককা মানে হেৰি আছিলে খুব ভাং খাই। ককাৰ কথা ক'লে মানে সিহঁতি সিহঁতিয় ভয় কৰে।
অ' সেইটো তেজ খাই আৰু তেজ খাব দিব লাগে সিহঁতক।
তেনেকে কিবা কিবি খুৱাইও। তুমি মানুহ কেনেকে জানিম সেইটো জিনলোকে পুহিছে তেওঁলোকে জানিব।
উম, সেই মানদানে মানে।
অ'।
তাবিজ চাবিজো দিয়ে মানে মানুহজনে।
অ' মানে তা অ' কন বেজবেজালী বেজবেজালী জানিব লাগিব তেতিয়াহে তেওঁলোকে সেইটো কাম কৰিব পাৰিব ন'। এইটো জানিলে সেই বস্তুটো কৰিব পাৰিব বাকী হেৰি নহয়। ক'ৰবালৈ ফুৰিব যোৱাৰ কথা আছিল ন' ক ক'ৰবালে কেতিয়া যাবা।
যাম যাম আজি যাম মই।
আজি যাবা মানে।
উম, গহপুৰ যাম বৰঙাবাৰী কৈলাণী মন্দিৰ যাম।
বা কোনে পাইছে আৰু গমৰ বন্ধ লাগি গৈছে মানে।
উম, কনকলতা ঠাই নহয় জানো যাব লাগিব।
উম, নহ মই তুমি কৈছিলা যে হনে ফোন কৰিম নে এবাৰ। তাৰপৰা বোলো ফোন আজি বোললে আকৌ ফোন কৰিলে মোৰ বোলো সোধোচোন কি কথা কি কথা বাকী বা হঁত ভালে আছে
অ' ঠিকে আছে চব ঠিকে আছে।
ল'ৰা কি আমাৰ ভালেই ল'ৰাই কি কৰি আছে?
এ খেলি আছে কি কৰিব আৰু।
আমাৰ হেৰি এই মাঁ হত পথাৰলৈ গৈছিলে পথাৰৰ পৰা আহিলে বাৰু। ইমানটা চাই হেৰিটোও বেয়া নহয় মোৰ নেটৱৰ্কটো মানে হেৰিটো নেটৱৰ্কটো বহুত বেয়া আৰু। ভালকে ফোন কৰিলে কথা ছটা বোৰ নুশুনি কি হৈছে জানো ফোনটো। এনেইটো ভা এতিয়া মানে বিজিতৰ পৰা হস্পতো লৈ যে সেইটো ধুনীয়াকে চলি আছো। বাকী চাই